শুনিছা নে নাই, শুনিছানে?
বৰষুণ আহিলে নাই? মোৰ টোপনি নধৰে নহয়, তিনিটা বাজিব হ'ল আৰু
তাকেইটো।
তোৰ হ'ব তাইম হল? মোৰ টোপনি নধৰে নহয়। ম মই ঘৰত গ'লে আকৌ নটা বজাতে শু আৰু আকৌ মোৰ ঘৰত
অ নাই মোৰবাৰ টোপনিতো ধৰা নাই বাৰু এতিয়ালকে।
ৰাতিপুৱা কেইটা বজাত উঠ এনে? তিনটা বজাত শুলে?
তিনটাামান বজাত হলে এঘাৰ বাৰটা এঘাৰটা বাজি যায় আৰু।
ইমান দেৰিলে ও শুব পৰা নাই। মই যদি এতিয়া তিনটা চাৰিটা বজাতে শুলো যেনিবা মইতি চাৰিটা বজাত যদি শুওঁ মই তেতিয়া কাইলৈ নটা। মানে ছঘণ্টা হ'ব লাগে গমাইছ নাই তই এতিয়া তিনিটা বজাতে হলি যেনিবা, এটা আজি তিনিটা বজাতে হোলি তেওঁক ছটা ন- প হিচাপানে ন নটা বজাত থঠিব লাগাই নটা বজাত নেলাগিব আহিব দহটা বজাত উ সেইটো জোখ টাইম।
লৰ ব কি হয় হে এতিয়া মানে এইকেইদিন দছটা, নটা তেনেকুৱা টাইমত বৰষুণ দি, আহ বৰষুণ দি থকা টাইমতটো উঠি যাবলৈ এলাহ লাগে, আৰু মোবাইলটো চাইও ন ভি' গান চাই টোপনি ধৰে আকৌ হুই থাকোঁ মই। আৰু পতে সেইব তেনেকে শুই দেওঁততে আৰু আহ তেনেকে শুতে দেৰি হৈ যায়গে অৱ
খাওঁ সোনকালে খা পাওঁ এ কালি এ বাৰ চাৰে বাৰটাম ব কালি সুৰতে পাঁচটা বান খাব পালো, হা পাই লৈ পেলাই আকৌ মোবাইলটো অকণ চালো তাৰ টোপনিছ তাৰ পৰা আকৌ আহ দহটা চাৰে দচ চান বজা উঠছো উঠিয়ে আহলে ফংকুৰ এই বেমাৰ
অ কাঁ বেমাৰ
চাই সেইৰি হাৰ ফুটাব
উ
চাইনা চাইনা চাইনা হৈছে
অঁ
সেইয়া আৰু উঠি সিদিনা মানে এ তই এদিনা দেখি গা বেয়া পোন এটা কৰা নাই বুলি
ন মই এইফালৰ পৰা চিঞৰি আছো এ লৈ লৈ ইফালে তহতো শুনি আছো মোৰতো যোৱা নাই মই মিউতো হৈ আছ নে মিউতো কৰি চাইছো
অ নহয় সেইদিনা মানে হলে ধৰা মই গা বেয়া বলে মই ৰাতিপুৱা ফন এটাও কৰা নাই বল তো
আনকি মোৰ সেইদিনা এনেকুৱা হৈ গ'ল ফোনটো ফোনটো মই কাটিবলৈ লাগিছো ফোনটো কাটো নাখাই তই কাটোতেহে কাট খাইছে
আহ তাৰপৰা এইকেইদিন সেইকাৰণে ৰাতিপুৱা শুই উঠিয়ে চকুত মিলিয়ে তাইলৈ ফন কৰো
অ ঠিকে আছে ঠিকে আছে ঠিকে আছে
এদিনটো বাদ দিয়া
ঠিকে আছে মই এই বস্তুবোৰ আজিকালি কিবা ভাবিলে কিবা কামোৰ পোৱা হ'লো এইবোৰ
নাই নাই নাই নাই একেবাৰে তাইক মাথাত সোমাই লব নালাগে আগতে। মাথা ও স উই থুিবলৈ দিব লাগে, তাইক মাথতে দাইক সেইটো বস্তু মাথাত সোমাই দিয়া লগা লগে এনেও ধ্বংস হৈ যাবি আৰু। আছে আছে আৰু। অ, থাকিব লাগে থাকিবলৈ দিব লাগে্
নাই এ, এ এখন কিতাপ। ক নেমেলো আৰু জীৱনত, সামৰি দিলো।
নাই মেলিব লাগে তেনেকে মেলিব নালাগে আ তোৰ নিচিনাকে। তই মেলিলে একেবাৰে কিতাপ গোটেইখন-গোটেইখন পঢ়ি পেলাও।
মই এই, পূজা বুলি ছোৱালী এজনীৰ লগত কথা পাতিছিলো নহয় এই কৈছিল নে তোক কথাটো, লখিমপুৰ যে জিনি আছ।
আহ, অ অ, কৈছিলি অ।
সেই ছোৱালীজনী। এই পূজায়ে মে, মে, মাজতে, এক আদিয়ে এ-এসপকে ন্তামান আগত এসন্তা ন পোন্ধৰ দিন মান আগত। তাইক, ইনচ গ্ৰামত পাছপৰ্ট লাগে তাৰপিছত আৰু কিবা-কিবি লাগে সেইখন মোক ক'বলৈ লাগিলে মই চিধা ব্লক কৰি থৈ দিলো।
উম।
এ-এ এইবোৰ আৰু লাইফত আৰু।
পলৰ নিচিনা, পলৰ নিচিনা হৈ গলি নে পলৰ নিচিনা হৈ গলি নে
পলৰ নিচিনা নহয় ন মানুটো।
নহয় সেইটো, ছোৱালীৰ ক্ষেত্ৰত।
ছোৱালী ক্ষেত্ৰত, নাই পলৰ নিচিনা নহয়। পলোৱা আকৌ, আ পলোৱা আকৌ। কি জানানে আমাৰ মুখা এখনেই আৰু।
দছ, দছখন মুখা নহয়।
আমি যদি কাবাক, আমি। আমি যদি কাবাক ভাল পাওঁ, সেইটোত, লাগিলে, আমি মানুহৰ পৰা লুকুৱাই ৰাখিম কিন্তু সেইবুলি আকৌ ঘৰৰ মানুহৰ আগত বেছি সতি-সাবৃত্ৰী হ'বলৈ নাযাওঁ মানে আমি।
অ।
এয়া মই, পিংগিক। তিনি বছৰ ভাল পোৱাৰ পি পিছত তহঁতি গম পাইছ তাৰ আগত তহঁতি তহতি এনেই তহদি গমো নেপাও। তাতে গমো নেপাওঁ তহঁতি নাভাব ও
উম মই নিজেও গম পোৱা নাই মোক কোনোবাৰে মোক কোনোবাৰে কওঁতেহে মই গম পাইছো।
দেৱ এ স্পেক্ট্ৰামত পঢ়ি থাকোঁতে গম পাইছ তাই
অ 'এই তেতিয়াই গম পাইছো তেতিয়া মানে হেৰি তোৰ যে গাড়ী কেচটো যে হৈছিলে যে
হম।
গাড়ী কেচটা যে হৈছিলে যে।
গাড়ী অ 'অহ গম পাইছো হেৰি হলা হলে এই হোলালত দাঙ আইনা এইনা
কি হ'ল
আও মানে দুবাঙত খানা।
অ' সেইটো গ গ গম পাই অ'
কৈছিল নি তোক তাক দেখি মই নোলালো এইব তাক দেখি মই তাক দেখিলো মই তাৰ ঘৰ পৰাই নোলালো বেই।
অ 'আমি দুটাচোন কবালৈ যোৱা নাছিলো নেকি কিবা এ কবলৈ যে গৈছিলো যে
অহ গৈছিলো গৈছিলো এত
চেচা দলঙলৈ গৈছিলো মই যে হেৰি যোৱাৰ আগত যে।
গম পাইছো গম পাইছো এই সেই। মনত পৰিছে এ দে তাৰ লগত এখন কাজিয়া ত মাহঁতে তেতিয়াই একেবাৰে গম পাই গৈছে আৰু
অ, '
সি মই বেয়া কৰিলে আকৌ মোৰ মানুহটো ফটোই মই উভতি ধৰিব নালাগিছিলে আক তাক। বহুত মানুহেই গম পাই গ'ল তেই ঢলপুৰৰ মানুহে গম পাই গ'ল
আৰু গম পালো অ গম পালে গোটেই ঢলপোৱা মানুহে পাইছে
উম।
ত এতিয়া চবেই চিনি নাপায় বুলি আমাক পতাই বুলি
সেইটোয়ে কিন্তু এই সি মোক দম দি পেলাই সুধিবলৈ মই তই শুন তোৰ কি হ'ল তাতে। ম নাই উবধ ধৰি ল এ সিও মোক উভতি ধৰিলো কেলে এনে কথা কইছো সেইটো কৰিব নালাগিছিলে
উম
সিহঁতক অলপ মায়ে এনেই ফকতীয়াতে মই সেইটো নহয় তলত মায়ে ষ্টেটাছো দেখে সেয়া মোক
এ নহ নেজানোৱা কি হ'ল তাৰপা এইবোৰ তোৰ এই
সেইটো কথা অসম্ভৱ, সেই কথা আৰু সেই ফটো মানে মই ৰাণাৰ লগত লগ নোহোৱা, সেইটো কামত কমেও আজি তিন বছৰ বেছিয়ে হ'ল। মই হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁ কোন নি তেতিয়াই কাৰ লগত সেইটো হেৰিয়ত থকা তাৰপিছত মই আজিলৈকে জীৱনত সেইটো পৰিৱেশত নাই। আৰু তেতিয়াও কত'নো মই আন মাৰ লগত হেৰি কৰিলে ফটো-চটো মাৰিম।
জানো, এতিয়া কি দেখিলে ভগৱান জানে আও?
কোনোবাই লগালে নেকি?
ফটো দেখিছো বুলি কৈছে ক ইষ্টেটাচ পাইছো বুলি।
জাষ্ট, মই দেয়া হলেতো তই পালি হলে ন'।
এই মই নাই পোৱা।
সেইটোৱে, মই দিয়াও নাই নহয় ইষ্টেটাচ।
তই যি নহয়, যিয়েই ইষ্টেতাচ দিয়। তই মাক অ' মাক নেদেখুৱাকে দিলে হ'ল?
নহয়, মই ইষ্টেটাচ এইবিলাক নিদিওঁৱে, মই মই ইষ্টেটাচ মই নিদিওঁৱে। আৰু দিলেও তহঁতৰ মাহতক দেখুৱাই নিদো নহয়, মই কেইটামানক চাব পৰাকেহে দিওঁ।
অঁ সেইটোৱে তই ইষ্টেতাচ নিদিয়য়ে বাও, কেতিয়াবাহে দিয় এটা-দুটা।
অ' আৰু তাতে বেছিকে মই এইবোৰ নিদিওঁয়ে।
আহ।
নহ মই এইবোৰ খোৱা বস্তুৰ ইষ্টেটাছ মই নিদিওঁৱেই। ক'ত দেখিলে জানো কালি, এ এইফালে সেইটো কাহিনী গম পালে মই এতিয়া তহঁতৰ মাৰৰ আগত মই বেয়া লাজ পাওঁ বুলি কৈছো নহয়।
উম।
এ পিংকিৰ লগত এখন গম পাবই লাগিছিলে সস্পেক্ট্ৰামত পঢ়িয়ে ভুল কৰিলো জীৱনত।
সেইটোতো সেইটো এ তাৰপা আকৌ এদিন তহঁতৰ ন ৱাত পকেটৰ পৰা ওলাই হৈ গছে পকেটৰ পৰা উল্লোস হৈ পৰিছে।
সেইটো এটা কাহিনী।
অ।
এদিন পিংকী হঁতৰ পৰা ওলাই আহোঁতে, এদিন পিংকি হঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে জনাল আনোকে লগ পাইছে আমাৰ দেউতাক কৈছে কথাটো।
অ
দুপুৰিয়া, জনাৰ বাপেকে কবলৈ আম আমলৈ টো ভাঙি আছে মই পিংকি হতৰ পৰা ওলাই আহিছো। আইডি।
অহ।
সেই সংগী বিলাক গৈছেগে মোৰ মানে এই। ইজ্জত মানে, এয়া মাটিৰ লগত মিলি গৈছে আৰু।
উম। ঠিকে।
মই সেইকাৰণে, এইফালে ৰজাবাৰী বোলা বস্তুটো মই সেইকাৰণে চেপটাৰটো ক্ল'চ এ কৰি দিলো।
উ, উম, বাদ দে বাদ। গ'ল কথা গ'ল আৰু এতিয়া মাথা মাৰি লাভ নাই।
ভায়েকক লগ পাম এদিন ভালকে।
উম। তুজাৰে ত একালা জীৱন যুটী য'তেই লগ পাওঁ, তাতে ধে পালা। সেইটো এটা কালাম মাই। ওলাই নাহে ভিতৰৰ পৰা